ঘৰৰ ওচৰতে থৈ দিছোঁ। মই ধুই দিম গে বাচন গাল
অ!
হেল্ল'! অঁ!
অঁ
কি কৰি আছা?
পঢ়ি আছো দিয়া। তুমি? কোৱা? মই শুনি আছো। তুমি? হেল্ল'!
হেল্ল'!
অঁ! শুনিছানে?
অঁ! শুনি আছো। তুমি শুনিছা?
অঁ! শুনিছোঁ দিয়া। নেটৱৰ্কটো অলপ প্ৰব্লেম দিয়ে বুজিছা। অঁ!
অকণ বাহিৰতে আছো, খোজকাঢ়ি আছো দিয়া।
অঁ!
বাকী ভাল আৰু তোমাৰ?
অঁ! ভালে-ভালে। পোৱালীটো অঁ! অঁ! এতিয়া মা ঘৰত নে হাজবেণ্ডৰ ঘৰত?
হাজবেণ্ডৰ ঘৰতে আছোঁ।
অহ,
মা ঘৰলে গৈছিলো পৰহি। এই দিনতিয়াকৈ গ'লো মানে। অকমান দূৰত বাও। বাৰ কিলোমিটাৰ আঁতৰত আও বাৰ কিলোমিটাৰ আঁতৰত।
অঁ-অঁ! মই আকৌ গাঁৱতে ওচৰতে। অঁ! মই আকৌ গাঁৱতে ওচৰতে মানে দুঘৰ-তিনিঘৰ মানুহ যোৱাৰ পিছতে
অঁ!
হুম চব্জি বনালা আঞ্জা বনালা ভাত?
আঞ্জা বনা বনালো মানে, বনোৱা নাই কাটি-কোটিহে থোৱা আছে। হেল্ল'!
হাঁহৰ মাংস নেকি? অঁ! আজি বোলো হাঁহৰ মাংস নেকি?
আজি হাঁহৰ মাংস নহয় দিয়া লোকেল মুৰ্গী।
কাটি কুটি থৈ দিছো বুলি, মই বোলো নাই আজি বাহঁতৰ বোলো হাঁহৰ মাংসই হব নেকি
হেৰি লোকেল মুৰ্গীহে মানে এহ ৰবা, মোৰ মোবাইলটো অকন প প্ৰব্লেম হল নহয়, এই লৰাটোৱে মানে মোবাইলটোত তেকেনিয়াই দিলে যে হা সেইকাৰণে মানে অকমান চাউণ্ডটো কম‌ কমকে আহে। চাউণ্ডটো মানে অকণমান কম কমকে আহে। অহ, অকন বৰ বৰকে কব লাগে হয়।
আছে আহিলে, ঘৰতে আছে। ঘৰত
কি কৰে হেল্ল অহ বা এনে বোলো হেৰি ভিনদেউৱে কি কাম কৰে। তোমাৰ মাততো আকৌ নুশুনি, নুশুনা হৈ গল। শুনিছানে